অ' অ' শুনি আছো, শুনি আছো। তুমি শুনিছা?
অ' এয়া শুনিছো, ভাল নে?
অ' আছো আৰু, ভালেই আৰু, তোমাৰ?
মইয়ো আছো, ভাল বাওঁ দেই ভাল ভাল বেয়া নহয়।
অ-অ। তাকে, বহুত দিনৰ মূৰত লগ পালো আজি।
তাকে, লগো পোৱা নাই, কথা পতাও হোৱা নাই, মই বোলো কওঁচোন ৰাতিপুৱা। আজি বন্ধ নহয় জানো?
হয়-হয়-হয়।
ৰাতিপুৱা সময়তে কওঁ আৰু। পিছলৈ এতিয়া, এই গৰম চৰমো হয় আৰু এতিয়া ঠাণ্ডা পৰি আছে, মই বুলো ফোন এটা কওঁচোন।
তাকে-তাকে-তাকে। বাকী, কি কৰি আছা? ছিলা এতিয়া
মই এয়া, আছিলো এই গা-পা ধুই আহি অকমান বহিছো, মই বোলো ফোনটো কৰো বহুত দিন কথা পতা নাই। এ, গৰম পৰিছ ছে ন তোমাৰ, এতিয়া ধৰা বেলি ওলাইছে কিমান গৰম আৰু। অ, তাতে অ' পানী বিলাক গৰম হৈ অহ।
অ, পানীবোৰ গৰম হৈ গৈছে অ।
অ' গোটেই তোমাৰ, গোটেই পানী গৰম হৈ গৈছে। মানে কেনে পোৱে গৰম পৰিছে আৰু।
তাকে, খোৱা পানী বিলাকো বহুত গৰম-গৰম লাগ
অ'-অ' আৰু তুমি তুমি মানে বাহ যদি পানী উলিয়াই থোৱা গৰমে হৈ যায়।
উম, গৰম হৈ যায়, অ',
অ' আৰু চিনতে, এতিয়া চোৱা চিনটেক্সত থোৱা বিলাকটো কবৈ নালাগে আৰু। ছিণ্টেক্সত থোৱা পানী ডাইৰেক্ট গৰম। মটৰ পৰা ডাইৰেক্ট উঠাইহে এতিয়া ব্যৱহাৰ কৰিব। পাৰি আৰু পানীখিনি। আৰু এই মাত, অ পানীৰ প্ৰব্লেমটো দিছে আকৌ দেই।
পানী, পানী। অ
ত' তোমালোকৰ অ, তোমালোকৰ ফালে কেনে, হে ভাল নে, পানী হেৰিটো কেনেকুৱা? তোমালোকৰ ফালে আইৰন চাইৰন আছে নেকি কিবা?
আইৰন, আইৰন আছে বাৰু। কিন্তু কি হয় মানে, পানীটো মানে এনেই যদি তোলাই থৈ দিয়া যা-যায় ন? মানে পতক ে গৰম হৈ যায়। একদম মানে এনেকুৱা গৰম পৰিছে পানী পুৰা গৰম হৈ যায়। তাৰপা মানে, অ' তাৰ পৰা মানে কি হয় অকল কুঁৱা পানীটোহে মানে ঠাণ্ডা।
ঠাণ্ডা অ', সি সেইবিলাকে না, উম, সেইবিলাক আ আগতে তোমাৰ ধৰ কুঁৱা পানী, টিউবৱেলৰ পানী আৰু কিছুমানে নাদৰ পানী খায় তেনেকুৱা আছিলে অ তেনেকুৱা আৰু হেৰিও আকৌ দেই সেইবিলাকৰ ক্ষেত্ৰত ভাল পাই চাবলৈ গ'লে। তোমাৰ কিয় সেইবিলাক কিমান ঠাণ্ডা আৰু পিয়ৰ আছিলে অ অ অ আৰু এ হেৰিও বাৰু- এই লেতেৰা কিছুমানৰ ক্ষেত্ৰত ত লেতেৰাও হয় সেইটো বাৰু একেবাৰে বেয়া কথা বাৰু দেই সেইত বেমাৰ চেমা বেমাৰ আজাৰ হয়, হলেও তোমাৰ যদি চফা তফাকে- কা হয় নহয়।
তেনেহলে ভাল।
অ গৰমত পানী কিমান ভাল তোমাৰ সেই তাৰপা খাবলৈ অ অ অ আৰু আৰু আমাৰো এতিয়া অ। আৰু আমাতকে এতিয়া তোমাৰ ধৰা পাইপৰ মাজদি আহে না পানী বিলাক আৰু কিমান দিন আহ পাইবিলাকতো লেতেৰা হয়।
তাকে তাকে।
তেনেকুৱা খিনি কথা আৰু। আৰু সেই এতিয়া গৰমৰ দিনৰত বিশষ বিশেষকে মানে এই বীজাণু চিজানু কথা কৈছে ন। খুব হয় মানে সিঅ ক্ষেত্ৰত অ সেইবিলাক সেইকাৰণে পান পানী চানী খাবিলাক ধ্যান দিবা এই গৰমত পানী খাবা আকৌ দেই।
অ গৰমত পানী খাইছো বাৰু মই। অ তাক ফিলাই ফিল্টাৰ কৰি খাইছো বাৰু হা, যিহে মানে ডাইৰেক্ট কুঁৱা পানীটো ডাইৰেক্ট খাই দিবলৈ মানে অকণমান বেয়া আৰু। মানে আচলতে পানীতটো ভালেই কিন্তু মানে সেই বীজাণু বীজাণু নু যাতে নাহে। তাৰ কাৰণে ফিল্টাৰ কৰি খাওঁ আৰু।
খাব লাগীয়া হয় হয়। এই হেৰি নহয় তোমাৰ এই বেমাৰ বিলাকো তাৰাপাই হয় ন বেছিকে এতিয়া সেই তোমাৰ অ এতিয়া ৰিচাৰজতো তোমাৰ দেখা পোৱা গৈছে যে মানুহবলাকৰ আমাৰ চবতকে বেছিমান পানী পায় হয় ন। আৰু আমাৰ কপাল ভাল কি গম পোৱা না হে এই সেই এএয়া বিলাকতো কমচেকম আমাৰ পানীবিলাকতো ভালেই একদম তুমি ধৰা ইমাৰজেঞ্চি মানে ইমা দুটামান ফিলটাৰ ব্যৱহাৰ নকৰি পানী মানে
অহ,
দে আকৌ কিছুমান অ' কিন্তু তুমি, তোমাৰ এনেকুৱা জেগাও আছে নহয়। এ-এ এনেকুৱা জেগা আছে যত তোমাৰ মানে পানী ইমানে ঘোলা নহয়, নদী পানীত কে বহুত বেয়া মানে।
মই দেখিছো তেনেকুৱা জেগা। আচলতে কেতিয়াবা ফুৰিবলৈ যাও যে,
অ'-অ'-অ', ফুৰিবলে অ দেখা যায় আৰু আৰু আমি সেই খুব সময় ভাৱে তাত থাকো যে। আৰু তাৰ পানীটো ব্যৱহাৰ কৰিলে আমাৰ চোৱাৰ-চোৱা হৈছে। চাবাচোন কিবা এটা হবই। হয় বেমাৰ হ'ব পানী লাগিব নহলে স্কিনৰ প্ৰব্লেম হ'ব তেনেকুৱা কিবা এটা হ'বই অ', অ' আৰু বেমাৰ কষ্ট কয় ন সেইকাৰণে আৰু তেওঁলোকে মানে পানীতটো যিমান ফিল্টাৰ কৰিলো নহয় শেষত তোমাৰ সেইটো থাকেই মানে। কষ্ট উম, গতিকে সেই ক্ষেত্ৰত আমাৰো অলপ ভালেই ন পানী সিহৰ ক্ষেত্ৰত। আৰু গ দিব লাগে বাৰু দেই। একম সেইকাৰে প্ৰত্যেক ঘৰ মানুহতে ফিল্টাৰ এটা লাগে যিমান। পানী ভাল হ'ল তোমাৰ, তাতে ফিলটাৰ এটা লাগে সেইৱে।
উম-উম, তাকে আজিকালি পানীৰ প্ৰব্লেমতটো বহুত হুত দিছে মানুহৰ।
অ-অ এই তোমাৰ এতিয়াতো মই সনানি গুৱাহাটী তোমাৰ হেৰিয়াত দেখিছো। সেই এতিয়া তাত ডাঙৰ-ডাঙৰ চহৰবিলাকো তলত বাদ দিয়া তাততো মানুহ নিজৰ-নিজৰো বয়িং নাথাকে ন। আৰু তাৰ পানী-পানী কিমান তলত ত উঠো মাথা। সেইকাৰণে প্ৰত তে ঘৰ মানু নিজৰ সেইফালৰো তোমাৰ প্ৰায়ভাগ ডাঙৰ মানুহ বিলাকৰ তাত হেৰি নাথাকে, তোমাৰ তেওঁলোকে তৰা দিনটোত কিনি লয়, মই মানে সেই গুৱাহাটী গৈছিলো যে, এই মই তো গৈ থাকো বাৰু সেই এইবাৰ যোৱা নাই, যোৱা বছৰ গৈছিলো যে, তেতিয়া তোমাৰ তাত কেনেকুৱা মই। পানী বটল কিনি কিনি খাইছো গম পোৱা নাই ভাত।
অ', অ'। তাকে পানী আমাৰ-আমাৰ ঘৰ ঘৰত আমি-আমি চ-চাবা হা, আমি যেতিয়া ঘৰত থাকো তেতিয়া আমি আচলতে সেই পানীৰ মূল্যটোৱে বুজি নাপ আমি পানী-পানী বহুত নষ্ট কৰো। কিন্তু আচলতে অ', কবালৈ যোৱাৰ লগে লগে আকৌ আমি পানী কিনি খাবলগীয়া অৱস্থা
কি-কিনি খাবলগীয়া হয় সেইটো , মই পানীৰ বটল ক-কিনি খাইছো। ত' তোমাৰ বাথৰুম চাথৰুম ইউজ কৰিবলৈ ইমান দিগদাৰ হৈছে নহয়, লেতেৰা পানী ইউজ কৰিবলগীয়া হয় তাত বাথৰুমত গম পোৱা নাই। আৰু-আৰু তাত তোমাৰ দিনটো লিমিট গম পোৱা নাই, সিহঁত মানে তেওঁলোকে তোমাৰ ধৰা দিনটোত অ', পা-পা-পাঁচশ লিটাৰ ধৰা দিনটোৰ কাৰণে কিনিলে নহয়
অ', অ'।
পাঁচশ লিটাৰ তোমাৰ ধৰা দিনটোত কিনিলে নহয়, এতিয়া এয়া সেই পাঁচশ লিটাৰটোতো গোটেই দিনটো নিয়াব লাগিব ন'।
নিয়াব লাগিব। আচলতে আৰু এটা কথা কি গম পাইছানে? মানুহ, আজি-কালি মানুহ বিলাকে কি হয় চাবাচোন মানে, মানে আজি-কালি প্ৰায় ঘৰতে আৰু মানে মানুহ বিলাকে মটৰ ব্যৱহাৰ নকৰে জানো? এতিয়া মানে মানুহৰ মানুহৰ ঘৰত। কি হয় মানে কুঁৱা যে সেই কুঁৱাটোক খুব কম পৰিমাণেহে দেখা যায়। তাৰ ফলত কি হয় কেতিয়াবা গম পা ছানে? কেতিয়াবা ধৰা বতাহ আহিলে ধুমুহা আহিলে। বতাহ-ধুমুহা অহাৰ ফলত কি হয় কাৰেণ্টটো কাৰেণ্টটো বিজুলীটো কাটি দিয়ে। কাটি দিয়াৰ পিছত আ কাৰণে আৰু হাহাকাৰ হৈ যায় তেতিয়া। যিহেতু সিহঁতৰ ঘৰত একো কুঁৱাও নাই টিউৱেলো নাই। সিহঁতে আকৌ পানী পানীৰ কাৰণে বহুত হাহাকাৰ হৈ যায়।
সেইকেইদিনত আকৌ তোমাৰ কি হ'ব সেইকেইদিনত আকৌ। অহ অ সেইটো লাগেই ন। এটা হেৰি এটা লাগেই ন তাৰ কাৰণে। অ তৰা ধৰা টিউৱেল থাকিলেও হ'ব। কুঁৱা থাকিলেও হ'ব যোনটো হেৰি লাগে। সেই সেইকেদিনত আকৌ তেওঁলোকে একদম বাল্টিং লৈ লৈ সেই মানুহ কেইঘৰলে যাব আকৌ। পানী আনিব।
হ পানী আনিবলে যাব কুঁৱা পা।
টো হৈছে। আমাৰ ইয়াত এসপ্তাহ কাৰেণ্ট দিয়া নাই গম পাইছা নে তুমি? ধুমুহা-বতাহত গোটেই কাৰেণ্ট পৰি হ'ল এশ
ধুমুহা। আমাৰ তিনদিন-চাৰিদিন কাৰেণ্ট নাছিলে। তেতিয়া মানুহক কিমান হাহাকাৰ
অ পানীৰ কাৰণে এতিয়া তেওঁলোকে তেতিয়া গম পাই গৈছে। তোমাৰ।
অ আমাৰতো চিন্তা নাই আমাৰ আমাৰ আমাৰ কুঁৱা আছে আমাৰ টেনচন নাই হুম হয় অ হয় হয়
আক তোমাৰ ধৰা থাকিলে নহয় তোমাৰ ব্যৱহাৰ ন ব বেয়া হৈ যাব মানে কুঁৱা চোৱা সেইকাৰণে ব্যৱহাৰ কৰি থাক কৰিব লাগে চাবোৰ অ ব্যৱহাৰ কৰি দিব আকৌ সেই যি হলেও তোমাৰ ধৰক খোৱা কামত ধৰা কিছুমান যেনিবা অকণমান যেনিবা পানীতটো অকণমান বেয়া খোৱা কোৱা কামতান নকৰি কিবা কি কিবা কিবি পাচলি চাচলি কামতো দিব পাৰে ন'। কমচে কম বাথৰুম অ', অ', অ', বাথৰুম চাথৰুমৰ কামতো দিব পাৰে। এইটয়ে অ', অ', অ'। এই-এইটো প্ৰব্লেমটোৰ কিন্তু গাঁৱতো চাবা এটা সমান গম পাইছা নাই? এই পানী যে, এ-এতিয়া আমি ইমান ধুনীয়াকে অ', অ', অ', অ', এ-এতিয়া আমি ইমান ধুনীয়াকে যে পানী পাই আছোঁ এটা এইটো খু খুব সোনকালে মানে হ'বগে আৰু গম পাইছা এই কি হৈছে গম পোৱা নে, এই জোন আমাৰ দে জল জীৱ সঞ্জে দিছে যে ন'।
দিছে দিছে অ'।
টো ভাল পানী আহে আকৌ।
ভা-ভাল পানী আহে, কিন্তু তাতো মাইনাচ পইন্ট এটা আছে কিন্তু।
হয় হয় বাৰু থাকে বাৰু। কিন্তু তোমাৰ সেই হ'লেও সেই সেই পানীটো মা কিছু কিছু ক্ষেত্ৰত ইউজ কৰিব পাৰে মানে।
অ', অ', কিন্তু মানে অ', অ', মানে সেই সেই ওপৰৰবিলাক যে তাত মানে জল জীৱন মিছনত তোমাৰ পানী উঠাবলৈ যিবিলাক মটৰ ব্যৱহাৰ কৰে সেই মটৰ বিলাক আ আচলতে চাবলৈ গ'লে বহুত ভল্ডৰ। গম পাইছানে অ', সেই-সেইবিলাকৰ ইমান পাৱাৰ আছে। অ', অ', মানে বহুত তলৰ পৰা যে পানীট ঠাই লৈ গুচি আহে। সেইটো আচলতে মই ভাল ইমান ভাল হৈছে বুলি মই ভবা নাই। হয় হয় এইটো-এইটো এইটো মান যে মই এ বহুত মানুহে আচলতে পানী বহুত মানুহে পানী পাইছে। কিন্তু আচলতে সেয়ে তাৰ ফলত কি হয় আমাৰ, ভূপৃষ্ঠ পানীতো নাইকিয়া হৈ যাব নহয়। বহুত ব-বহুত মানে বহুত পৰিমান কমি যাব ন'।
ব-বহুত তললে খান্দি দিয়ে ন', তাৰ ফলত কি হয় যে খান্দি দিয়া অ', আমাৰ ছাইডৰ যোনবিলাক উৎস আছে, সেইবিলাক মানে তোমাৰ ঘহি যায় গোটেইবোৰ। আৰু পানীটো তললে গুচি যায়। গুচি যায় তল, গুচি যায়। সেইটোৱে আৰু কি ক'বা অ'। হ'লেও কি কৈছে আমাৰ এইফালে কিন্তু সেই পানীতটো ব্যৱহাৰ কৰিছে দেই মা
অ', অ', অ', কৰে বাৰু কৰা দেখা গৈছে, হ'লেও হ'লেও অকমান কিছু কিছু অসুবিধাটো হৈছে।
অসুবিধা হৈছে অ', এই-এইটো মাৰ পাৰফেক্ট হেৰি নাই মানে, আহ।
মাটিৰ মাটিৰ মানে উৰ্বৰা শক্তিটোও কমি অহা দেখা
অ', কাৰণ গছ গছনি টানিব নোৱাৰে ন, গছ গছনেও টানিব নোৱাৰে পানী, সেইখিনিয়ে সে-সেইখিনিয়ে আগত গতিকে মানে কি হয় এতিয়া এ, আমি সেইটো নিজৰ কামটো ৰুব লাগিব এতিয়া গছ গছনি সেইকাৰণে ৰুব লাগে ন? প্ৰথম কথা, কিমান, কিমান একেলগে মিলি থাকে দেখিছা নাই?
অ, অ, আচলতে গছ গছনিৱেও বহুত, বহুত পানী ধৰি ৰাখে
উ, সেইটোৱে, সেইটোৱে কথাটো। তাকেহে দে হেই ৰাখিছোঁ দিয়া তেনেহ'লে, সেইখিনিও মই বোলো ফোন এটা কৰোঁ এ, আ, আজি ওলাই আহিবা তেনেহলে এপাক, যদি সময় পোৱা দেই, আজি তো বন্ধ, পাৰিলে এপাক ওলা, ওলাই আহিবা
পাৰি, পাৰিলে যাম বাৰু
বাৰু, বাৰু
তাকে, কথা পাতি আজি ভাল লাগিল